অ, কি কৰি আছা?
এই ৰৌবা এইফালে মানে এখন ঘটনা এটা হৈ আছিলে সেইটো ঘটনাকে মানে অলপ ফিল আপ কৰি আছিলো।
উম কিহৰ?
এই এইফালে মানে কিবা এটা কৰিছিলে সেইটোকে মানে মই কি কৈ আছিলো মই সেইটো কথা ভালকে একো বুজিয়ে পোৱা নাই।
সেইটোৰ ওপৰতে অকল ডিছকাছ কৰি আছিলো অলপ ৰবা এইটো কথা তুমি কোৱা তুমি কি কৰি আছা?
মই তোমাৰ সন্ধিয়া হ'ল না এতিয়া ৰুমতে বঢ়ি আছিলো পিছে অলপ মানে বাহিৰলৈ ওলাই আহিলো। ওলাই আহি কেনে তোমাকে কল কৰিলো। পিছে অলপ টাইম পিছত মানে কৰ'বাত যাম আৰু অলপ টাইম পিছত এতিয়া বাৰু যোৱা নাই ঘৰতে আছো।
থিকেই কৈছা মইয়ো এই ধৰ আৰু এইটো আৰু এটা কৰি পেলাই ধৰ ক'বালে যাম আৰু এতিয়া আৰু লগক ফোন কৰিব লাগিব যিহেতু মোৰ ধৰক গাড়ীখন নাই বেয়া হৈ গ'ল।
উম উম।
সেইকাৰণে এই আজি পইচাটো পোৱাৰ কথা আছিলে এই মানুহটোৰ ওচৰলে যাব লাগিব কি কৰে কি নকৰে।
অ তুমিতো অ কৈছিলা এতিয়ালৈকে যোৱাই নাই নিকি?
আজি পোন্ধৰ তাৰিখ হৈছেহে পোন্ধৰ তাৰিখে দিয়া কথা আছিলে আৰু মই মানে ৰাতিপোৱা ডিউটিলৈ যাওঁতো সেইকাৰণে আবেলি আবেলি টাইমত গ'লে বেছি ভাল হয়, সেইকাৰণে আবেলিকে যাওঁ পইচাটো কথা সুধো কি হয়।
অ অ অ জল্দি সোধা সোধা কি কৰে চোৱা। আকৌ তোমাৰ নতুন গাড়ীও ল'ব লাগিব আকৌ এটা। কাৰণ তোমাৰটো যিহেতু এতিয়া তোমাৰ তাত একো নাই চলিবলে।
উম, তাকে ৰ'বা এতিয়া ভাবো কি কৰো পইচা।
অ অ।
দিগদাৰেই হৈ গৈছে গাড়ীখন নোহোৱাৰ পৰা মানে এনেকুৱা দিগদাৰ হৈ গৈছে নহয় তাৰ কাৰণে মানে গাড়ী এখন লাগেই।
অ এইটোতো লাগেই বহুত দৰকাৰী বস্তু যে।
অ এতিয়া ই টুৱেণ্টিখনৰ কাৰণেটো বেয়া হৈ গ'ল এতিয়া ধৰ আমি ধৰ এতিয়া ধৰ গভমেণ্টক একো ক'বও নোৱাৰো কাৰণ ই টুৱেণ্টি ধৰ ইহঁতক পোৰা পাক্কা প্ৰোভ লাগিব যে এইখন গাড়ী ই টুৱেণ্টিৰ কাৰণেই বেয়া হৈছে সেইটো নিদিলেটো সিহঁতে ঘৰৰ যোনটো ঘৰলোৱা প্ৰোভটো টো নামানিব সিঁহতে ধৰ মি
অ, নাই নামানে। অ মেচিনৰটোৱে মানিব কাৰণ তুমি মুখেৰে যিয়ে কোৱা এইটো নামানে নহয় এইটো তোমাক প্ৰমাণ দেখাব লাগিব।
সেইটোৱে প্ৰমান দেখিবই লাগিব এতিয়া মানে এতিয়া হেৰি নতুনকৈ হেৰি এটা উলিয়াইছে ধৰ তোমাৰ গাড়ীখন ধৰ ই টুৱেণ্টিৰ কাৰণে ধৰ তোমাৰ ল'ব তাৰপিছত কিবা কিবি বেয়া হয় ন সেইবিলাক ধৰ চেঞ্জ দিব তাৰ বাহিৰে একো নকৰে বোলে আৰু সেই এইটো কথা শুনি মোৰ এতিয়া বেছি বেয়া লাগি আছে। উম।
পিছে কৰ'বাত লৈ ওলাই যোৱা নাই নিকি নে যাবা অলপ টাইম পিছত?
ক'ৰবাত ওলাই যোৱা মানে যাম আৰু অলপ দেৰি পিছত বুইছাএতিয়া অলপ দেৰি পিছত যাম এতিয়া কেইটা সাতটা সাতটা মানত অলপ ওলাই যাম এতিয়া আজিহে ধৰ এতিয়া গৰম দিনৰ বতৰ ন এতিয়া সোনকালে ধৰ বেলি ডুব নাযায়েই।
উম উম।
তো তাৰ কাৰণে আমাৰ হেৰিয়ে হৈ যায় দিগদাৰে হৈ যায়।
উম অ। ঠিকেই আছে গ'লেই হ'ল আৰু ইমান গৰমতটো ঘৰতো বঢ়ি থাকিব নোৱাৰি না।
উম তাকে। আৰু ধৰ এতিয়া অ' মই কথা এটা ক'ম বুলি ভাবিছিলো তোমাক এই, এম, ই, এছৰ ধৰ এম ই এছৰ পোষ্ট ওলাই আছে কৰিবা নেকি এম ই এছ
অ' সেটো সেইটো বাৰু এতিয়ালৈকে মই তোমাক ক'ব নোৱাৰিম কাৰণ মই তোমাৰ এতিয়ালৈকে সেইবোৰৰ বিষয়ে কিবা ভবাই নাই এতিয়ালৈকে পিছত ভাবিম সেইটো এতিয়া অ' কোৱাচোন
এম ই এছৰ পষ্টটো তোমাক মই কৈছিলোঁ নেকি কি হয় মানে, এইটো ওলাই আছে! অনলাইন মানে হৈ আছে কিন্তু এতিয়ালৈকে মানে যোনটো লিংকটো সেইটোলৈকে খুলি দিয়া নাই মানে ভেকেঞ্চি ওলাইছে নতুনকৈ
অ', গম পাইছোঁ, কিন্তু তুমি মানে যিটো কৈ আছা এইটো মানে তোমাৰো এ যিটো জবৰ কথা কৈ আছা সেইটো মে তোমাৰ চন্ট্ৰেলৰ আণ্ডাৰৰ হয়, গম পাইছা কিন্তু মোৰ মানে চেন্ট্ৰেলৰ আণ্ডাৰৰ কিবা জব তপত মোৰ মানে ইমান ইণ্টাৰেষ্ট নাই, মই মোৰ মানে কিবা মানে তোমাৰ ষ্টেটৰ ষ্টেট লেভেল যিটো হয় পষ্ট হে
অ',
সেইবোৰত, সেইবোৰত মানে মোৰ অলপ ইণ্টাৰেষ্ট আছে! সেইবোৰত মানে মই অলপ গুৰুত্ব দিম বাৰু কিন্তু মানে চেন্ট্রেল লেভেলত যোৱাৰ মো মানে ইমান ইচ্ছা নাই
ঠিকেই ভাবিছা, বাৰু ত চেন্ট্ৰেল লেভেলত যদি যাব মন নাই, তুমি ধৰা অসমৰ ভিতৰতে কৰিব লাগিব হেইত টো, হ'লে ধৰা তুমি অসমৰ বাহিৰতো যাব লাগিব!
অ', সেইটো, সেইটো কাৰণেতো মই মানে অসমৰ বাহিৰত মানে যোৱাৰ ইচ্ছাটো নাই। সেইকাৰণে মই মানে অকল অসমৰটোতে গুৰুত্ব দিব বিচাৰোঁ!
উম, তাকে আৰু ধৰ এতিয়া মই আৰু এটা কথা কাৰণে ফোন কৰিছিলোঁ তুমি শ্বেয়াৰ বজাৰত মানে নিৱেশ কৰিম বুলি ভাবিছা নেকি?
অ', সেইটো বাৰু মই তোমাৰ এতিয়া তোমাক মই কেনেকে কম এতিয়া তুমিতো জানাই মই এইবোৰৰ বিষয়ে ইমান এটা নাজানো তুমিহে জানা! যদি তুমি কৰা তেতিয়া মোক মোকো ক'বা! তোমাৰ লগতে মই ইনভেষ্ট কৰিম! মই মান এক্সটাকৈ ইমান ইন ইনভেষ্ট নকৰোঁ! কাৰণ মই ইমান নাজানো নহয় পিছত বহুত লছ হৈ যাবো! যদি তুমি ইনভেষ্ট কৰা তেতিয়া মেকে জনাবা!
অই, অই ইনভেষ্ট কৰিম বুলি ভাবিছোঁ! জানা এই মানে ইণ্ডিয়াৰ মানে, মানে ডলাৰৰ ওপৰত ইনভেষ্ট হ'লে বেছি ভাল হব নেকি তাৰমানে যিহেতু ডলাৰ প্ৰাইচটা মানে বাঢ়ি আছে ন আইনাতকৈ এতিয়া আগতে য'ত এট, এট এটা ডলাৰৰ দাম ধৰ পঞ্চাশ টকা আছিলে! এতিয়া নাইনটি টু ৰুপিজ নে কিমান হ'লগৈ
অ', নাইনটি টু নহয়! নাইনটি ফ'ৰ, ফ'ৰ মান হৈ গ'ল।
নাই, সেইটো তোমাৰ কৈছোঁ মানে একচেঞ্জৰ ৰেট ত, কৈ আছোঁ! মানে এনে নাইনটি টু চামথিং কিবা এটা হৈ আছে! আৰু তাতো হেৰি কৰিব পাৰা! এতিয়া গ'ল্ডৰ দামটো অলপ কমি ডাউনেই হৈছে!
অ', গল্ডৰটো দাম হৈছে! অ', বহুতো বহুত দাম ডাউন হৈছে! গল্ডৰটো চিলভাৰৰো ডাউন হৈছে! চিলভাৰো ডাউন হৈছে!
অ', হেইটো হয় বাৰু উ তোমাক মই আগ এটা বুধি দিব পাৰোঁ! হেইটো যদি মতে কৰা তোমাৰ মানে বিশ বছৰ বি আৰু তোমাৰ ধৰ থাৰ্টি ফাইভ ফৰ্টিলৈকে তাৰমানে ধুনীয়া পইছা এটা গোট খাব বুজিছা।
অ', কি বুদ্ধি এইটো কোৱাচোন বাৰু
তোমাৰো ডেইলি এশ টকা নহলেও, পঞ্চাশ টকা এটা খৰচ হয়! মানে এনেই কিবা খাওঁতে মেলোতে ধৰ এনেই খাই মেলি তো, তো
অ', নাই, নাই এনে মই এনে এশ টকা ক'ত খৰচ কৰিম! মই এশ টকা ক'ৰ পৰা পাম এতিয়া ত তুমি য এইটো কাম চাম কৰি আছা, তোমাৰ বাৰু খৰচ হয় মইতো কাম চাম কৰা নাই নহয় এতিয়া মই ডেইলি সেইটো কোৱাচোন
সেইটো কৈছোঁ! মানে তুমি ধৰা মাহত ধৰা তুমি ধৰা মই এনেই কথাটো কলোঁ ধৰা তোমাৰ বুজি লোৱা!
অ', অ',
আৰু এশ টকাকৈ হলেও তোমাৰ খৰচ হলে মাহত তিনি হাজাৰ টকা হয় ন।
অ', তিনি হাজাৰ টকা হয়!
সেইটো পা যদি তুমি যদি হেৰি এছ আই পি কৰিব পাৰা বিশ বছৰ মানক তুমি চোৱা তিনি হাজাৰ কৰি যদি মাহত ইনভেষ্ট কৰিলে, তোমাৰ দুবছৰ ত্ৰিশ হাজাৰ নহ'লে কিমান ইনভেষ্ট হব ন কি কোৱা
অ', দাদা এই দাদা তোমাৰ এই পঁয়ত্রিশ হাজাৰ নে ছয়ত্রিশ হাজাৰ ইনভেষ্ট হয়! তিনি হাজাৰ
া তুমি যদি এইটো বিশ বছৰ কাৰণে কোৱা ধৰা তোাৰপ পৰা ধৰ তোমাৰ পইচাটো হেভি এমাউণ্ট উলিয়াব পাৰি! গম পোৱা!
কিমান এমাউণ্ট এনে আন্তাজ
আন্তাজত তোমাৰ ওলাব তেনেকুৱা ধৰ সত্তৰ আশী লাখমান বিশ বছৰ যদি ইনভেষ্ট কৰা মানে কি হয় জানা এইটো কম্পাউণ্ডিং ইণ্টাৰেষ্ট হয় মানে কি কি এইটো কম্পাউণ্ডিং হেৰি ইন্টাৰেষ্ট পাই যে মানে ধৰ তুমি ত্ৰিছ হাজাৰ টো ইনভেষ্ট কৰিলা হয় নে
উম উম
এই ত্ৰিশ হাজাৰ ধৰ এক বছৰ চাৰে এক বছৰ পিছত ধৰ তোমাৰ কৈছো ধৰ পয়ত্ৰিছ হাজাৰ হ'ল তুমি আকৌ নেক্সট ইয়েৰ সেই পঁয়ত্ৰিছ হাজাৰতো কি ত্ৰিছ হাজাৰতোতে ইণ্টাৰেষ্ট নোপোৱা ধৰ তুমি আকৌ সেই নেক্সট ইয়েৰ পঁয়ত্ৰিছ হাজাৰ পৰা ইন্টাৰেষ্ট পাবা কি এক আকৌ পয়ত্ৰিছ হাজাৰৰ ওপৰত ইণ্টাৰেষ্ট পাব আকৌ তেনেকে নেক্সট ইয়েৰ আকৌ ফৰ্টি থাউজেণ্ড হল ধৰ অ তুমি তাৰ নেক্সট ফৰৰ্টি থাউজেণ্ড ৰ ওপৰত ইন্টাৰেষ্ট পাবা তেনেকে ফাইভ থাউজেণ্ড ফাইভ থাউজেণ্ড প্লাছ হৈ গৈয়ে থাকিব ধৰ ফাইভ থাউজেণ্ড চিক্স হানন্ডেড ধৰ
গম পাইছো পিছত তোমাৰ ধৰা বিশ বছৰ ধৰ বিশ বছৰ যদি মই তিনি হাজাৰকে মান্থলি ইনভেষ্ট কৰো তেতিয়া মোৰ ইনভেষ্টটো কিমান হ'ব এনেই
তোমাৰ ইনভেষ্ট হ'ব তিনি লাখ আৰু তোমাৰ প্ৰফিতটো হ'ব ধৰ পঞ্চাশ লাখ তেনেকুৱা
অ বা বেছি হব নেকি ইনভেষ্ট টো ৰবা মই হিচাপ কৰো বছৰে তোমাৰ যদি থাৰ্টি ছিক্স থাউজেণ্ড হয় তে তিনি লা তিনি লাখ ষাঠি হাজাৰ আৰু ধৰা তোমাৰ তিনি লাখ ষাঠি হাজাৰ সাত লাখ এই তোমাৰ চাৰে সাত লাখ মান ইনভেষ্ট হয়
এই চাৰে সাত লাখ ইনভেষ্ট কৰি তুমি ধুনীয়া এটা মানে পাঁচ হাজাৰকৈ ইনভেষ্ট কৰিলে তোমাৰ খালি এক কৰোৰ কিমান ওলাই হে এই কথা মই জানো মাহে তাতকৈ তুমি ধৰ পাবা নব্বৈ নবৈ আশী হাজাৰ ধুনীয়াকৈ পাবা ধৰ চল্লিশবছৰ বছৰলৈকে তুমি মই ভাবিছো বুজিছা মই ধৰ কিবা এটা ফিক্স কাম এটা পাই গলো ধৰ ময়ো এছ আই পি এটা কৰো বুলি ভাবি আছো কথাটো কিন্তু এতিয়ালৈ ফিক্স কাম এটা পোৱা নাই ন যোনটো ধৰ মই মান্হলি পেমেন্ট পামেই ধৰ ওঠৰ হাজাৰ বিশ হাজাৰ তেনেকুৱা মই বিচাৰি আছো মানে পাইছিলো এতিয়ালৈকে মানে হোৱা নাই পোৱাাতটো ফিক্স এই কি আছিলে
সেইটো ময়ো বাৰু শুনিছিলো সেইটো কথা আৰু মই ভিডিঅ চিডিঅ টো চাই আহি থাকে নাই কেতিয়াবা ৰিল চিলচত হে টো চাইছো বাৰু কিন্তু মোৰ মানে আশা আছে কিন্তু এতিয়া মানে নকৰো যেতিয়া মই মানে কিবা এটা সৰু সুৰা কামত লাগিম হে তেতিয়া মানে এইটো এছ আই পি টো যে বা টেন ইয়াৰচৰ কাৰণে হ'লেও কৰিম মই এইটো মোৰ মানে আশা আছে
এইটো তিনিবছৰ কৰিলে মানে বেছি ইমান প্ৰফিট লাভৱান হ'ব নোৱাৰিবা কাৰণ তিনি বছৰ কৰিলে
তুমি যিটো কৈছা এ মই মানে যেতিয়া কৰিম এইটো কাম তেতিয়াতো বহুত দেৰি এ এতিয়ালৈকে ধৰা বহুত দিন আছে না তেতিয়া ধৰা ইমান মোৰ তাতো ইমান সময়ো নাথাকিব এতিয়া যদি বিশ বছৰ কাৰণে কৰো তেতিয়া বিশ বছৰ মোৰ কাৰণে বহুত হৈ যাবগৈ ন
এইয়াই মানে তুমি ধৰ এতিয়া ধৰ বিশ বছৰ বয়সৰ তুমি ধৰা ষ্টাৰ্ট কৰি ধৰ পঞ্চাছ বছয়সলৈকে ধৰ কৰিলাহে মোক কথাটো কৈছো এতিয়া তোমাৰ ধুনীয়া ত মানে তুমি ৰিটাৰেণ্ট হৈ যাব পাৰিবা ৰিটায়াৰ হৈ ধুনীয়াকৈ খাই ধৰ তোমাৰ গোটেই চৰত তুমি ষাঠি সত্তৰ বছৰলৈকে খাই মেলি তোমাৰ ধৰ ল'ৰা ছোৱাল পঢ়াই মেলি তেওঁ পইচাটো মানে থাকি যায় গম পোৱা
অ গম পাইছো গম পাইছো কিন্তু ইমান হেৰি অ গম পাইছো
তোমাৰ মোক কথা এটা কও শুনা তুমি যদি দুই কৰোৰ এটা তুমি কেনেকুৱা ধৰ ইনকাম কৰিলা ন
অ
এইটো যদি তুমি চিষ্টেমেলি খৰচ কৰা কি ভাবি চিন্তি খৰচ কৰা ধৰা বেংক ইনভেষ্ট কৰিলা কৰবাত ইনভেষ্ট। থৈ দিয়া।
উম।
তুমি মানে জিন্দেগী মানে খাই শেষ কৰিব নোৱাৰিবা সেইটো
সেইটোৱেটো গম পালোঁ কিন্তু। টো মানে এতিয়াটো ধৰা এতিয়া মই মানে ধৰা যেতিয়া কিবা এটা কৰিম, সেইটোতো তেতিয়া বহুত সময় আছে। ধৰা, ধৰা চাৰি-পাঁচ বছৰ পিছত ধৰা ইনভেষ্টটো কৰা ষ্টাৰ্ট কৰিলো, তেতিয়া বিশ বছৰ হ'ল। টো মই বুঢ়াই হৈ যাম, এতিয়া বুঢ়া বয়সত ইমান টকা দি কৰিম কি, এইটো কোৱাচোন? দহ বছৰ। হ'লে এইটো। অ', দহ বছৰ হ'লেটো প্ৰফিটটো কম বাৰু, কিন্তু হ'লেও সেইটো বেচি, কিবা এটা কামত খটাব পাৰি ন।
সেইটোয়ে এনে চোৱা, এতিয়া মানে আমাৰ কি হয় পইচাবিলাক আজিকালি ঘৰ মানুহে মানে বুঢ়া কালত মই পইচাটো কৰিম কি, মানে পইচাটো মানে থাকিলে মানে, নিজে ধৰ, কেতিয়াবা ধৰ গাটো বেয়া হ'ল, কিবা হ'ল
সেইটো, সেইটো কাৰণেতো অ'। এইটো গম পাইছো, সেইটো কাৰণেতো, ইমানও পইচা নালাগে বাৰু, অলপ হ'লেও কিবা এটা হ'লেও হৈ যাব। কিন্তু, ইমান পইচাওতো নালাগে।
এ মানে, থ'ব পাৰিলে নিজৰ কাৰণে ভাল। নেক্সট জেনেৰেচন। কাৰণে ভাল, ধৰ এনে কথাটো কৈছো, কথাটো। ধৰ তো সেইটো কৰিলে ধৰ তোমাক নক্স জেনেৰেনেও তোমাক মানে ভালপাব। তেনেকুৱা মানে হয় আৰু কথাটো এনে।
সেইটোও হয়, কিন্তু, নেক্সট জেনেৰেচনটো এইটো শুনা, নেক্স জেনেৰেচন নেক্টট জেনেৰেচনৰ কাৰণে আমি চিন্তা কৰি কিনে কি লাভ, সিহঁতৰটো সিহঁতে বুজিব আৰু।
এইটো হয় বাৰু দেই, এতিয়া আমাৰ নিজৰ লাইফটো আমি নিজেই কৰিব লাগে।
অ', সেইটোয়, অ', সেইটোয়ে। এতিয়া চোৱা, এতিয়া যে আমি সেই-সেইটো জেনেৰেচনৰ কাৰণে চিন্তা কৰোঁ, সেইটো জেনেৰেচনে কাৰ কাৰণে চিন্তা কৰিব? সেইটো জেনেৰেচনে তাৰ আগৰ অ', তাৰ আগৰ জেনেৰেচনৰ কাৰণে চিন্তা কৰিব, সেইটো জেনেৰেচনে আকৌ তাৰ আগৰ জেনেৰেচনৰ কাৰণে, পিছত ইঞ্জয়টো কোনে কৰিব কোনে?
সেইটোও হয় বাৰু, সেইটো হয় বাৰু মানে, আমাৰ এই
অ', সেইটোৱে।
সেইটো হয় বাৰু, এতিয়া মোৰ বাৰতে বহুত চৰ্দি লাগি গ'ল বুইছা, খুৱ পানী খালো-ছিলো ঠাণ্ডাপানী অলপ।
অ', অ'।
এতিয়া মানে, নাকৰ-নাকটোৰ ওচৰত পুৰা মানে এই তালোখন বেয়া বিষাই আছে তাকে মানে টেবলেট এটা খাইয়ে মই কি কওঁ, ভাবি আছো।
অ'।
এইবিলাকৰ কাৰণে মানে অলপ দিগদাৰ হৈছে, এই ঠাণ্ডা পানীটো খাবলৈ অলপ এৰিব লাগিব।
উম, পিছে, তোমাৰ তোমালোকৰ খেতি-বাতি লগাই শেষ হ'ল নে নাই? খেতি বাতিৰ কাম।
নাই। খেতি-বাতিৰ কাম মানে, এতিয়া লগাবহে যিহেতু, সেইকাৰণে মানে অলপ দিন লাগিব। তাৰপিছত কি হৈ যায়, আৰু। আৰু ধৰা, এসপ্তাহ মান লাগিব, লাগিব এসপ্তাহ মান। তেওঁ ধৰা, ধুনীয়াকৈ কামবিলাক শেষ হব আৰু।
উম।
তাৰ পিছতহে আমি ধুনীয়াকৈ গাওঁত হেৰি-চেৰি কৰিব পাৰিম আৰু খেতিটো সমাপ্ত হৈ যাব আৰু। উম, পিছে ঘৰত খবৰ-খাতি ভালেই?
ঘৰত খবৰ-পাতি ভালেই, তোমালোকৰটো ভালেই?
উম, এনে তোমাৰ ভাইটিক যে কলেজত দিছা, তাৰ হেৰি কি আছিলে ষ্টিম কোনটো আছিলে? কলেজ আছিলে দিছিলে ষ্ট্ৰীম?
অ', এইটো আৰ্টছ আছিলে, আৰ্টছ আছিলে, তোমালোকৰ ভাইটিৰ লগতেটো।
অ' ঠিকে আছে আৰু তাৰ চিনাকি আছে নেকি তাৰ হ'বলা ঠিক নাই, মই মানে ইমান কথা পতা
অ' চিনাকি আছে অলপ চলপ অ' চিনাকি আছে অলপ চলপ।
আৰু আজিকালি আমাক সেই স্কুলখনতো জানাই কিমান ষ্টুডেণ্ট বাহি গৈছে আৰু কৰ কি মানে গমেই নাপাও কিমান
অ' বহুত ষ্টুডেন্ট হৈ গ'ল অ' আৰু বহুত মানে খেলি মেলি হৈ গ'ল সিহতঁৰ এতিয়া।
আমি থাকোঁতে টুৱেণ্টি চভেনে নে থাৰ্টি আছিল নেকি ন? আমাৰ বেটছত মানে আমাৰ আৰ্টছত।
অ' তেনেকুৱাই আছিলে ধৰা আৰু বেছি আছিলে কিন্তু মানে ধৰা টুৱেণ্টি থাৰ্টি মান ৰেগুলাৰ আহিছিলে আৰু।
এইটোৱে মোৰ মোৰ নিজৰ ৰোলম্বৱে ফৌৰ টুৱেণ্ট ফৌৰ আছিলে। তোমাৰ পিছে কিমান আছিলে পাহৰি থাকিলোঁ নহয়।
মোৰ থাৰ্টি ক, থাৰ্টি হেৰি আছিলে থাৰ্টি ফৌৰ মান আছিলে। থাৰ্টি ফৌৰ অ, থাৰ্টি ফৌৰ তেনেকাই কিবা এটা আছিলে।
অ' তোমাৰ মানে এই লাষ্ট তুমি মানে আগত এডমিচন লৈ লৈ সিহঁতক মানে আগৰ ৰোলনম্বৰ দি দিয়া এইবিলাকৰ আৰু নামটো অনুসাৰে গম পোৱা নাই কথাটো।
অ' নামটো অনুসৰি অ, তাৰে দুবছৰ যে তুমি পৰিবা দুবছৰ সেইটো তোমাৰ সেইটো চেম ৰোল লঙেই থাকিব।
হুম, মানে তাৰ বাহিৰে আৰু বেলেগ ৰোল নম্বৰ চেঞ্জ নহয়। হয় নে নহয়?
অ', অ'।
এইটো বেয়া কৰে কিন্তু মানে নিজৰ হেৰি ওপৰত যদি দিপেণ্ড কৰি ৰোল নম্বৰটো দিয়ে তেতিয়া বেছি ভাল লাগে হয় নে নহয় কচোন? আমাৰ যেনেকে স্কুল হেৰি ধৰ দিছিলে ধৰ ক্লাছ নাইন, টেইনৰ লৈকে দিছিলে।